হেল্ল' হেল্ল'
হেল্ল'
ঐ শু শুনিছ নাই। তই
শুনিছো শুনিছো কি কৰি-
এ মোৰ মোক মোক কি হৈছে ঐ মোক- কি হৈছে মোৰ যে এইটো আদি পা মই যে কাৰকে ফোন কৰিব নোৱাৰা হলো।
কথা এই টপিকটো মেচেজ কৰা মই তোমাক পিচত বুজাই আছো
আহ আহ কি কৈছ ভাত খালি। এ আচো ৰ ভাত খাই উঠিছো একদম কিবা লাগিছে আৰু সিজোৱা ভাত হোপা খাই খাই। কিবা লাগিছে খবা খাই খাই অশান্তি লাগিছে। আৰু একদম মোৰ যে দেখিলে কিবা লগা হৈছে ভাই-
সঁচা সচা কি কবা।
ম একদম মানে ভাতহোপা দেখিলে যে মোৰ একদম কিবা লগা হৈছে-
এ ন কোবা আৰু মানে কোবা
এক মোক কৈছো নহয় মানে খেলিবলৈ- যোৱা নাই আজি মই এইফালে গৈছিলো কিন্তু পিছখন শুকাইছে দেই আগতকে- উ শুকাইছে কিন্তু কি জানো এতিয়া নেখেলাই ভাল বুইছ নে-
সেইটোৱে নেখেলাই ভাল
গৰম মানুহ মৰি
মৰি থাকিব অ আৰু শুনিছো বোলে কৰবাত পোৱালী বিলাক মৰিছেও মানুহ বিলাক বোলে গৰমতে
এ ইউ ইউৰোপৰ ফালে এইফালে গোটেই ৰাছ টা গলি গৈছে তটো সেই ট্ৰেফিক লাইট চাইট গলি গৈছে। ত মানুহ এহেজাৰ কিমানটা মৰিলে। গোটেই ৰাস্তাত গোটেই তাত তাত পোৰা পানী দি স্প্ৰে কৰি যায়। খম খমটো যে খম মাৰি আছে গোটেই মানুহ টা ৰখি আছে একদম কি পাওঁ অৱস্থা বহুত বে ৰূপত। অ অত্যন্ত অৱস্থা। উম তই চাবি না মোবাইলত অৱস্থা একেবাৰে বেয়া দেখিলে বেয়া লাগি যায়। তাতে বগা বগা মানুহ হোপা একে ৰঙা চঙা হৈ গৈছে।
উম এই দোকানখনত-দোকানখন ত গৈছে কুলাৰ কিনিবলে মানুহসোপা একেবাৰে বোলে থকা মহা কৰিছে গে।
উম তাৰ ইউৰোপত যে
উম।
এচি একে এতিয়া হাহাকাৰ কিনিবৰ কাৰণে।
তাকে মানে ইমানেই গৰম মাৰিছে
এই একদম কিবা ভয়ংকৰ লেভেলত মাৰিছে।
আৰু-আৰু-আৰু বোলে গৰমটো মানে কি এই এই মানে ডিগ্ৰীটো মানে একেই হৈছে কিন্তু তাত বোলে বেছি মাৰিছে আমাৰ ইয়াতকে?
নহয়-নহয় মানে কি জান এতিয়া ধৰ তাত প্ৰত্যেকবাৰে দৰ কিমান পঁচিশ ত্ৰিছ, বত্ৰিছ, একত্ৰিছ তেনেকুৱা তাৰ টেম্পেৰেচাৰ।
উম।
এতিয়া আমাৰ ইয়াত প্ৰত্যেকবাৰে চল্লিশ ক্ৰছ কৰি আমাৰ ইয়াৰ মানুহৰ কাৰণে চল্লিশটো আমাৰ নৰ্মেল। চল্লিছত আমাৰ মানুহ কাম কৰি ঘূৰি-ঘূৰি ফুৰিবও পাৰে কিন্তু তাৰ মানু অ নোৱাৰে। সিহঁতৰ গোটেই বস্তু বিলাকে ত্ৰিশ ডিগ্ৰী, পয়ত্ৰিশ ডিগ্ৰী চেলচিয়াছলৈকে সিহঁতে মি বনোৱা আছিলে। ত' লাইট বিলাকে, প্লাষ্টিক বিলাকে সিমানটো টেম্পেচাৰ সহ্য কৰিব পৰাকে বনাইছিলে। এতিয়া তাত চল্লিশ ডিগ্ৰী ক্ৰছ কৰি দিছে ন? তাৰ বস্তুটোৱে মানে মি মিলা নাই। এতিয়া আ আমাৰ টিং- চিং বিলাক তাই ডিগ্ৰীমতে মিলাই পেলাই কাম কৰে। আমাৰ ইয়াত ডিগ্ৰী মতে কিমান ডিগ্ৰীলে তব পাৰে। আমাৰ ইয়াত যদি পঞ্চাশ ডিগ্ৰী আহি যায়। আমাৰ টিং-চেও কাম নকৰা হৈ যাব পাৰে। বা আমাৰ বাইক- চাইকো গলি যাব পাৰে প্লাষ্টিক বিলাক। সিহঁতৰ তেনেকে ত্ৰিশ বয়ত্ৰিশ, প পয়ত্ৰিশ ডিগ্ৰীলৈকে কৰি থৈছিলে। বস্তু বিলাক এতিয়া সেইকাৰণে গোটেই গাড়ী চকা তক- কা গলি গৈছে। ৰাস্তা হেৰি হৈ গৈছে।
সি সিহঁতপা ইত ইতিয়া ধৰি লওক কথাটো কৈছোঁ হে তোমাৰ কথাটো মই বুজি পাইছো বাৰু। সিহঁতৰপা ধৰিল ল আমি ধৰিলোৱা কিছুমাটো বস্তু বিলাক ইম্পৰ্টো হয় আমাৰ ইণ্ডিয়াত ধৰি লও হ'য় নে?
অ।
এতিয়া ধৰি লওক কথাটো কৈছো, ট্ৰেফিকৰ, ট্ৰে ট্ৰেফিকৰ যোনটো লাইটটোৰ এই প্লাষ্টিক বিলাক
ওম।
সেইবিলাক যদি আমি ইয়াত আনো সিহঁতেটো সেইবিলাক লুট ল'ব নোৱাৰিব ন? সেইবিলাকো গলি যাব চাগে?
নহয়, ন সেয়া নগলে। সেয়া, আ আমাৰ ভাৰতে চব বস্তু, চবৰ পৰা নানে নহয়। তাৰ পৰা কিছুমান বস্তু আনে সেইখিনি বস্ত- চ নানে ন'। সেই প্লাষ্টিক -শ্লাষ্টিক সেইবিলাক প্ৰত্যকখন দেখে নিজে নিজাকে বনাই ল'য়। তে ইম্পৰ্ট কৰিবলগীয়া একো নাই। কিন্তু মানে অৱস্থা দিনক দিনে বেয়ালে গৈছে আৰু।
বেয়া লৈ গৈছে গৈছে গৈছে অ বাকী তোমাৰ কি ক'ম বুলি ভাবিছিলো ৰখা এই আমাৰ বোলে তেজপুৰৰ পৰা বোলে লিচি মানে লেচু লেচু বিলাক বোলে ডুবাইলে ইনপৰ্ট কৰাইছে।
ডুবাই গৈছে, ছিংগাপুৰ গৈছে।
অ এনেকে শুনিছো মানে কি এ এইটো কি কৰিব লাগে মানে তোমাৰ ধৰি লও ধৰি লও মই ধৰি ল- যদি দিব লাগে ক তাত-
এ নোৱাৰো সে ইম্পৰ্ট এক্সপৰ্ট কোম্পনী আছে সে কোম্পনীয়ে দিয়ে।
উম যদি মই নিজে ধৰি লওক এটা কথাটো কৈছো ধৰি লও মই লাহে লাহে ধৰি লও তোমাৰ- এ মই এনেকা এটা এনেকা সৰু মানে সৰু কোম্পানি এ টাল খুলি ললো এনে নামটো ধ লও মই কোম্পনীৰ নাম দিছো। আৰু মোৰ তাৰে কোম্পোনীটোৰ আণ্ডাৰ ধৰি লও চাৰিজন বা পাঁচজনমান মানুহ আছে-
অ নে তোৰ সে বাহিৰতো বাহিৰতো সে ভাল- আহাহাত লাগিব ত জাহা তাহাত এনেকে ইম্পৰ্ট এক্সপৰ্ট কৰিব নোৱাৰো তই বহুত ডাঙৰ- বিজনেচমেন হ'ব লাগিবত কৰিব কাৰণে এতিয়া
উ মানে ধৰি লওক মই এতিয়া নহয় মই ধৰি লও তোমাৰ কথাটো কৈছো হে- ধৰি লও মই ইমানতটো লৈছো ধৰি লও মই মই দিম বুলি কৈছো যে এইটো বিজনেচমেনক-
আহ,
যে অঁ তাৰে কিন্তু মোক আপুনি যি যোনটো এক্সপৰ্ট কৰিব তাৰে মোক কিবা এটা পাৰ্চেণ্ট লাগিব।
পখে পাই পাই পাই চ ত' ভাল হলে নিব এইটো আম আমাৰ তেজপুলিচিখিনি- নিতু আমাৰ অসম চৰকাৰে লৈ পেলাই দিছে পঠিয়াইছে। সয়া ইয়াৰ ইয়াৰ মানুহে ডাৰেক্ট দিয়া নাই নহয়। পাৰ্চনেলি দিয়া নাই নহয় আমাৰ অসম চৰকাৰে লৈ পেলাইহে দিছে বস্তুবিলাক। যদি ধৰ আৰু য সিহঁতে যদি খাই ভাল পায় তেতিয়া অসমলৈ যদি পঠায় যে আমাক আৰু লাগে অহা বছৰলৈ তেতিয়া চৰকাৰে সোবা লৈ পেলাই সেই সোপা দি দিব এই মানুহখিনিক এটা ভাল পইচা দিলে চৰকাৰে এটা পইচা কমাব পাৰিব।
অ চৰকাৰে চৰকাৰে ধৰি লও সেইটো ডলাৰত ধৰি লওক ইউজটো লৈ ল'ব বা অহ। দেশৰ লগৰ পৰা পইচাটো ল'ব।
অলপ বেছিকে পাব আৰু উম।
চিষ্টেমটো তেনেকা মানে তোমাৰ বস্তুটো এই হেৰি টাইপ হৈ আছে আৰু।
উম চিনটেপ হৈ আছে নে কি কিছুমান তো ডাঙৰ ডাঙৰ কোম্পনী আছে সিহঁতে নিজাকে লয় এতিয়া বোলে সিহঁতক সিহঁতক বোলে বেলেগত বোলে সিহঁতক বোলে অৰ্ডাৰ দিছে আমাক নেমু লাগে। কাজি নেমু লাগে কোম্পানী মানুহে আহি পেলাই খবৰ কৰিব বজাৰ চজাৰৰ পৰা উঠাই পেলাই সেয়া তাত কলে বি বিক্ৰী কৰি পেলাই দি দিব সেয়া। এ তেনেকেও কৰে তেনেকে চলি আছে এবোৰ বিজনেচ।
এইটো কিন্তু কৰিব পাৰি দেই এই বস্তুটো।
এইবিলাক বহুত ডাঙৰ ডাঙৰ খেলুৱৈ লোৱা।
ঐ এইটো এইটো এ এইটো এনেকা নহয় যে মই যি বস্তু মন যায় সেই বস্তুৱে এক্সপৰ্ট কৰিব পাৰিম মানে যোনবিলাক বস্তু যোনবিলাক দেখিয়ে লওঁ। সেইবিলাক বস্তুে কৰিব পাৰিম ন। মানে ধৰি লোৱা এতিয়া কথাটো কৈছো ডুবাই ধৰি লও দেশখনে ধৰি লও তোমাৰ গোটেই হেৰিখনে দেশ খনে ধৰি লওক আমাৰ ইণ্ডিয়াৰ পৰা ধৰি লওক নি নিৰ্দিষ্ট ধৰি লওক কেইটামান বস্তু লয় মানে হা
অ অ।
ধৰি লও কথাটো ধৰি লৈছো ধৰি লও নেমু লয় বা কিবা মছলা চাই মছলা লয়। আৰু চাহপাত তাহপাত লয়। মোৰো ধৰি লোৱা মন গ'ল যে মই ধৰি লও গুমধানটো ধৰি লও বেছিম। ইনতে ধৰি লও এনেই আমাৰ ইণ্ডিয়াই ধৰি লও এইটো গুমধানটো এক্সপৰ্ট নকৰে মই ধৰি লও নতুনকে গৈ পেলাই কৰিছোগে
আহ
সেইটো চাগে মই কৰিব হ'লে বহুত ধৰণৰ কিবা কিবি মিলাব লাগিব ন।
বহুত কৰিব লাগিব এই বহুত কৰিব লাগিব।
এইটো লবটো ন বস্তুটো যে এইখিনিতে এবাৰলে কব যে তিছ
সিহঁতক যদি প্ৰয়োজন হয় সিহঁতক যদি প্ৰয়োজন হয় তেতিয়া লব প্ৰয়োজন হলে। সেইটোতো লিংক থাকিব তই তোৰ তাৰ কোম্পনী মানুহৰ লগত লিংক থাকিব লাগিব। কিয় আমাৰ ইয়া ভাৰততো কোম্পনী আছে ডুবাইতো কোম্পনী আছে। এই কোম্পানী কোম্পানী হে যায় মালটো।
অ।
তোৰ তই ধৰ আমাৰ ভাৰতত ধৰ অ ভাৰত ভাৰতত ধৰ আদানী কোম্পানী এটা আছে আদানিটো তাত ধৰ হেৰি আছে বন্দৰ এটা আছে কি জাহাজত পঠায় তাৰ কোম্পেনীলে। আমাৰ ইয়াৰ পৰা তই ইয়াৰ পৰা আমৰ আদানী কোম্পানীক দিলি আদানী কোম্পানী নি পেলাই তাত দিলে ত ডাইৰেক্ট তই তাত ইম্পৰ্ট এক্সপৰ্ট কৰাব নোৱাৰ। ত সেই কোম্পেনী থ্ৰো দিয়ে কৰাব লাগিব কাৰণ সিহঁতৰ লাইচেঞ্চ আছে। অ কাৰণ সিহঁতৰ লা লা লাইচেঞ্চ আছে। ভিজা আছে ধেৰ আছে কিবা কিবি ডাঙৰ ডাঙৰ চি চিপ আছে দা ডাঙৰ ডাঙৰ তাত লৈ যায় কিয়া এইবিলাক ত সে বহুত হেৰি খে আৰু ন ন ত সৰু সুৰা বিজনেচ সেইটো কৰিবই নোৱাৰে।
উম।
মানে কৰিবই নোৱাৰি ডাঙৰ ডাঙৰ এইবিলাক বিজনেছ মানুহৰ কাম তাত সৰু সুৰা মানুহে হাৱাই নাপায় সেইবিলাক বিজনেছ।
মানে কি হাৱা পালেও ধৰিলও তোমাৰেই আদানী আন্ডাৰতে থাকে ধৰি লোৱা যে তই এইটো মোক
অ এতিয়া এতিয়া আদানী টোৰ নিজৰ হেৰি আছে জাহাজ ৰখোৱা নিজৰ খে বন্দৰ আছে নিজৰ যাৰ চব আছে সেয়া আহি পেলাই এতিয়া ধৰক তাৰ বন্দত উ বিদেশৰ পৰা এখন জাহাজ আহিলে মাল থবৰ কাৰণে সি সেয়া ইয়াত কি পাৰ্কিঙৰ পইচা পালে কিবা পালে। আকৌ তাৰ জাহাজো যায় তাত তেনেকেই সেয়া এইবিলাক যে শুনিছ এই যে এই এই এটা বস্তু শুনিছ এই যে কয় যে আমুকে মাৰ্চণ্ট নেভিত চাকৰি পালে বুলি।
অ অ অ শুনিছো।
সিহঁতে নিয়ে এইবিলাক জাহাজ বিলাকত মাল বিলাক যে এই সিহতে অনা নিয়া কৰে মাৰ্চেল নেভিয়ে
আহ
বুজিলি সেইটো প্ৰায়। প্ৰাইভেট জব হয় মাৰ্চেল নেভি।
এইটো প্ৰাইভেট জব নে
আহ
কিন্তু কিন্তু চেলেৰিটো বহুত দমহাটো
এই ভয়ংকৰ সেয়া এ তোৰ মাল্টিনেচনেল ন কিয়া চলেৰী ভয়ংকৰ সেয়া হাৱাই নাপায় আমাৰ আছে নহয় ইয়াৰে ইয়াৰে ল'ৰা এটা আছে নহয়
কৰ
ক কটো পিছু মাৰ্চেল নিভিত আৰু ন
কি কোৱা
অ সি মাৰ্চেল নেভি হয়।
কি মাৰ্চনে তোমাৰ চেণ্ট্ৰেলৰত আন্ধাৰত নে এনেকা কোম্পনী আন্ধাৰত
প্ৰাইভেট এম এন চি কোম্পানি মালটিনেশল কোম্পানি
সিটো ট্ৰেইনিং কৰিছে চাগে এইবিলাক কামাণ্ডৰ নিচিনা?
হেই সিটো আমচমচ নাই ন সেয়া
সেইটো বগা ড্ৰেচজোৱে আৰু
আহ
উম
কিন্তু কিন্তু আৰ্মচ আৰ্মচ নাইতো
সেই বিলাক। আমাৰ বেনে ঢুকি নাপায় ল'ৰা
কিন্তু মই ভাবিছিলো কি মই মানে জানোহে এই আমাৰ ওচৰ গাঁও ৱৰ যোন ল'ৰাটো মানে মাৰ্চিয়েল কৰে বুলি।
অ
কিন্তু তোমাৰ এই হেৰি বুলি নাজানো মানে। এই এনেকা এক্সপৰ্ট ইম্পৰ্টৰ সি কাম কৰে বুলি ম নাজানো মই ভাবিছিলো কি চেটেলৰ আনডাৰ ধৰি লও চিপ টিপবিলাক চলাই বাক সৰু সুৰা ধৰি লও ক'বালৈ ষ্টেতে ষ্টেতে যাবলগীয়া হ'লে ধৰি লও তাত তাত চলাই বুলিয়ে জানিছিলোঁ। যে বাহিৰৰ দেশতো যায় সেইটো নাজানো মানে।
এ নহয় তে তেনেকাই এইবিলাক।
সিটো ধৰি লও ধ কথাটো কৈছো সি মই ধৰি লও ইমানতটো পঢ়িছো। এতিয়া আজিকালি ধৰি লওক এ সি যোন তুমি যে যোনটো চাকৰিৰ কথা কৈছা।
আহ
সেইটো ধৰি লও তোমাৰ তাত ধৰি লও মাৰ্চিন নেভিত ধৰি লও এতিয়াতো অকল সিটো জাহাজখন চলাই গ'লেতো নহব। তোমাৰ ধৰি লও বাকী কৰ্মাৰচাৰী বিলাকটো লাগিব ধৰি ল। হয়নে?
সিহঁতে হে সেই কৰ্মচাৰী আকৌ
সেইটোতো হয়ে ন তাৰ তলত ধৰি লও সি সিয়া ধৰি লও প এডুকেছন লেভেলতে পাইছে ধৰি লও হাই এডুকেছন লেবেলত পাইছে। কিন্তু ধৰি ল এতিয়ামি ধ লও মই যেনেকে ধৰি ল ইমানটো পঢ়িছো ধৰি ল তাৰপিত আৰু কিবা কিবি কৰিব পাৰিম যে ধৰি লও এই এ কি বুলি কম ধৰি ল এই যে, ডাঙৰ ডাঙৰ যে শ্বিপ বিলাকত এক্সপৰ্ট ইপৰ্টৰ মানুহ বিলাক যে কাম কৰা মানুহিলাকে ধৰি লও কিছুমানে ধৰি ল এই শ্বিপ ধৰি ল ৰংটো হলে বিলে এই ৰঙে মাৰিলে টেকনিকেল বিলাক। সেইবিলাক মানে তোমাৰ চাক বিলাক। সেই লিং চিং বিলাক দিব পাৰিব ন সেই নে ধৰি ল তাত ইংলিছ কথাটো ক'ব পাৰিব লাগে। ধৰি লও মানে আৰু সি
সেইটো কম্পালচৰি মিলাই দ মে এইবিলাক চাগে কত পষ্ট চূচ ওলাই চাগে একজাম চেকজাম হৈ চাগে তেনেকে গম নাপাও নহয় সেই বিলাক। আমাৰ ইয়াত তেনেকুৱা পৰিৱেশ নাইতো। কেনেকে গম পাবি এতিয়া এতিয়া এতিয়া এতিয়া সিহঁতে ল'ৰাবলাক ধৰ সি গোটেই জীৱনতটো বাহিৰতে থাকি মেলি পঢ়িলে। বাহিৰত থাকিলে তাৰ পৰা লিংক পাই গুচি গ'ল। আমাৰ ইয়াতো ক'ত লিংক পাবি সেইসোপা।
নহয় তাৰ ফটোও লিংকটোৈ পেলাইও একজামতটো বাৰু দিয়েই। বাকী ধৰি লও যিখিনি ভিজা যিজা কাম ধৰি লও কৰিব লাগে। ভিজা সিজা কাম এইবিলাক মানুহ ধৰি লওক কৰিলে ধৰি লও অকমান ধৰি লও সি ধৰি লওক যদি কয় ধৰি লও মোৰ কোনোবা কাজিন চাজিন হয়। তেতিয়া ধৰি লও অকণমান হয় ৰেহায় এটা পাম নহ'লে কুটকটত ভিজাই পাব। না আজিকালি।
অ অ পাই যাবি
মই তাকে মানে মই নে একো নহলে ধৰি লও এই বাহিৰলৈকে যামগে আৰু।
যাবি পাই যাবি। বেয়া নহয়। বেয়া